অহ
ক কি খবৰ
আছো আছো তই ক কি খবৰ
আছো আছো মই এই আহি পাইছোহে ৰ বাহিৰত গৈছিলো অলপমান
অহ
পাইছোঁ
তাতে তাত মেল ভাত খালী
নাই আহি পাইছোয়ে কৈছো দেখোন আহি জাষ্ট পাইছো আৰু এতিয়া বহিছোঁ বৈ পেলাই এই ভাবিছো গাটো ধুই ল যিহেতু বহুত বেছি গৰম হয়াই বাহিৰত ওলাই যোৱা মানে আৰু গোটেই হামি যামি আই আহি পেলাই এতিয়া গোটেই গা চা তিতি আছে গাটো ধুই পেলাই লাহেকে বহিম আৰু ভাতটো খাবলৈ
ঘৰত ভাল তোৰ
আছোঁ আছোঁ ভালে আছোঁ মাহত ভালে আছে তোৰ কেনেকুৱা লগেই নাপাওঁ আজিকালি তোক দেখোন ভালকে
তাকে অলপ বহুত বহুত দিন ত চাকৰি জইন কৰাৰ পৰা লগে লগে নাপাওঁ
উম এই সময় নিমিলে ন দিগদাৰ হয়
উম এ হৰিচোন মোৰ জব ইণ্টাৰভিউটা ন মানন্ত সেহ হোৱা নাই। তোৰ তোৰ জগদীব ডিচিলি
উম ক'ত প্ৰাইভেতত
আহ
প্ৰাইভেটত তো কি হুধে প্ৰথম কথাটোত তোক সুধিব যে তুমি কি জানা কি কি তই মানে জানিবি সেইবিলাক বস্তুতটো সুধিব যেনেকে তই চাপ'জ এতিয়া এজ ফ্ৰেছচাৰ এপ্লাই কৰি আছ ন এজ আ ফ্ৰেচাৰ যেতিয়া তই এপ্লাই কৰিবি তেতিয়া টো তোক হয় তাতে এপ্লিকেচন এখন দিব লাগিব তই এপ্লিকেচন খনত লিখি দিব লাগিব তই কি কি পাঁচ কৰিছ কি কি তোৰ স্কিলছ আছে সেইখন চাই পেলাই তোক সুধিব চাপচ তই এতিয়া অপ্লাই কৰিছ একাওঁচ পোষ্ট কাৰণে ত' একাউঞ্চৰ কথা চাই সুধিব যে বেলেন্সচিত তুমি বনাব জনা নে নাই এইটো কি কয় হেড হেদৰ ভিতৰত কি কি আইটেম যাব সেইবিলাক বস্তুৱে হোধে প্ৰথমতে সেইবিলাক সোধে তাৰ পিছত তোক প্ৰেক্টিকেলি কৰিব দিব মই এতিয়া যেতিয়া হেৰি কৰিচিলো এখন হস্পিতেলত মই তেতিয়া দিছিলো বায়'ডাটা এ তেতিয়া মোক তেনেকে কৈছিলে প্ৰথমতে মোক কলে যে তুমি এবাৰ আহিবা ইমান তাৰিখে তাৰপিছত মই গ'লো সেইদিনা যোৱাৰ পিছত মোক ইণ্টাৰভিউ ল'লে ইণ্টাৰভিউত মোক প্ৰথমতে সুধিলে যে তুমি কি কি জানা অলপ মই অভাৰভিউ দিয়াচোন সেনেকে ক'লে ত মই কলো আৰু যে এনেকুৱা এনেকুৱা মই এইখিনি এইখিনি জানো তেলিৰ কাম জানো যিহেতু মই তেলি শিকিছো প্লাছ দা তা এণ্ট্ৰি কাম জানো
অ অ
তেনেকে তেনেকে কিবা কিবি কৰো প্লাছ টাইপিং চাইপিং কৰিব পাৰিম স্পীডো ভাল আছে মোক সুধিছে স্পীড স্পীড কিন্তু ইম্পৰ্টেণ্ট দেই যি যিটোৱে কৰ্পৰেট জব সেয়া নকৰক কিয় যদি কম্পিউটাৰ চলাব দিয়ে ত হাতৰ স্পীড লাগিব ত' সেইটো প্ৰেক্টিকেল ললে তে সেই সেই সেইবিলাক হিচাপ চাই পেলাই মানে সিহঁতে মানে চিলেক্ট কৰে বেচিছ কৰি পেলাই চিলেক্ট কৰে প্লাছ এক্সপিৰিয়েঞ্চ বহুত ইম্পৰটেন্ট হয় আজিকালি কি হৈছে তোৰ মা এনেইতো ফ্ৰেচাচ হিচাপে নলয় আজিকালি কি হয় তই এক্সপিৰিয়েঞ্চ অলপ হলেও গেইন কৰিব লাগিব হয়তো তিনিমাহ তই কবাত বেলেগত কৰিছ চাপোচ তই ডাটা এণ্ট্ৰি কাম কবাত কৰিলি তিনিমাহ দাদা তাৰপাছত তই এক ক্ৰাঞ্চৰ কাম কৰিলো তিনিমাহৰ কাৰণে। তাৰ পিছত আকৌ ত বেলেগ বিল্ডিং-চিল্ডিং। কাম কৰিলে তিনি মাহৰ কাৰণে তেনেকে-তেনেকে যেতিয়া তোক কম্বাইন স্কিল বনাই লবি নহয় তেতিয়া মানে তোৰ চাঞ্চেছ বেছি থাকে। এইটো নহয় যে দহ বছৰ সি একেটা একেটা কামকে কৰি আছে। সেইটো বেছিছত মানে হেৰি ন কৰে আৰু। আ জিকালি সময়ত তেনেকুৱা। আগতে তেনেকুৱা- তেনেকুৱা নাছিলে। তে মোক তেনেকে সুধিলে তেনেকে সোধাৰ পিছত আৰু মোক চিলেক্ট কৰিছে, তাৰপিছত আনচিলেক্ট কৰিছে, সেই সেনেকুৱা আৰু। কোনোবা বেলেগ ভাল সেয়া পাই গৈছে, সেই তেনেকুৱা। তই মানে যিখিনি বস্তু দিবি এপ্লিকেশ্যনখনত সেইখিনি বস্তু লিখি দিবি। সেইখিনি বস্তুৱে তোক সুধিব।
উম। মোৰ মানে কিয় মোৰ আছিল নৱেম্ব অ নৱেম্বৰ মাহত আছিল নৱেম্বৰ মাহত আছিলে হ। সব প মানে। পালহি ইন্টাৰভিউ, মানে কি হ'ল তে তাৰ এছএমএছ কৰি আছে। ত কাণে আছিল। কিলিকেন বহুত আছিল। আৰু মোতকে ডাঙৰ ডাঙৰ মইটো মই সবতছে জুনিয়ৰ ছেটাৰে আৰু ডিগ্ৰীও ি কেইটামানৰ ইণ্টাৰভিউটো ভাল হৈছে দে ন দহ দিন
যিকেইটা এক্সপিৰিয়েঞ্চ থাকে নহয়, সিহঁতে মানে অলৰেডি গম পাই যায় লয় যে সিহঁতক কি কি সুধিব পাৰে, বা সিহঁতক কি কি কৰিব দিব পাৰে সেইবোৰ মানে সিহঁতে জানি লয় আগতীয়াকে, আজি এক্সপিৰিয়েঞ্চ মানুহ এটাৰ লগত নিজক তুলনা কৰিব নোৱাৰা নহয়, হয় ন নহয়? আৰু এজন ফ্ৰেচাৰ্ছচে নো কেনেকে জানিব যে কি কি সুধিব পাৰে তাতে, আজি কেইদিন মানৰ আগত মোক তেনেকে মাতা মাতাৰ পিছত মোক কৈছে তুমি কষ্ট চেণ্টাৰ ক্ৰিয়েট কৰা মই এতিয়া কচ চেণ্টাৰ আমাৰ আমাৰ পি জি ডি চিএ কচ চেণ্টাৰ আমাক নিশিকায়
উম
আমাৰ খালি টেলি ই আৰ পি নাইন হে শিকায় টেলি ই আৰ পি নাইন আৰু যোনটো এডুকেশ্বন চেনেল মুড বুলি যে কয় এডুকেশ্যনল মড এয়ে আমাক শিকোৱা যায় আমাক টেলি ই আৰ পি নাইন কচ চেণ্টাৰ বা কিবা কিবি সেইবিলাক বনাবলৈ নিশিকাই সেইটোৰ কাৰণে তেলি প্ৰাইম লাগে এ মইতোটো নাজানিছো যে টেলি প্ৰাইমত যে শিকিব লাগিছিলে, বা টেলি প্ৰাইম মানে প্ৰাইম যোনটো কৰ্চ যোনটো টেলিৰ সব বস্তু ইনক্লুড থাকে
বিজি বছ টেলিগ্ৰাম এ লেটেষ্ট
অ'টেলি প্ৰাইমটো লেটেষ্ট হয়। য' - য, ' তাৰ ভিতৰতে মানে বহুত কিছুমান হেৰি থাকে আৰু! কচ চেন্টাৰ থাকিব। প্লাছ, গ্ৰুপ ক্ৰিয়েট কৰা থাকিব। বহুত কিবা কিবি থাকে। এতিয়া আমিতোতো সেইবিলাক লোৱা নাই ন! তে মোকতোটো তেনেকে সুধি দিছে! তাৰ পিছত মই পাৰা নাই কৰিবলৈ কাৰণে।
উম।
সেইটোৱে কথা মানে। আম - আমি - আমি যিখিনি শিকিছো, সেইখিনি হ'ল বেচিক্স। এতিয়া আজি মোতকে যদি দুবছৰ এক্সপিৰিয়েন্ঞ্চ ল'ৰা এটা যদি আহি যায় সিও লাগিলে বেচিক্সেই শিকি কি পেলাই থৈ দিয়! কিন্তু সি যদি সেই দুবছৰ তাপাছত, যদি কচ চেণ্টাৰ বনাব শিকি লৈছে, গ্ৰুপ চ্ৰুপ কিবা কিবি ক্ৰিয়েট কৰিব শিকি লৈছে। তেতিয়াহ'লে অবিয়াচলি সি ৰেংক কৰি যাব। পৰা। মোতকে তাৰ এক্সপিৰিয়েঞ্চ বাঢ়ি যাব না। সি জানে, মোতকে বেছি জানে আকৌ!
এক্সপিৰিয়েন্ঞ্চ আছে। যিকোনো - যিকোনো ফিল্ডিতো এক্সপিৰিয়েন্ঞ্চ
অ' অ' সেইটোৱে আৰু আৰু মানে তই, কি কয়! ঘৰত থাকি পেলাই বা ঘৰত সেয়া কৰি থাকি পেলাই, তই এনালাইজ কৰিব নোৱাৰ। যে মই এনেকেও, এনেকুৱাই ভাল পাম। পাৰফৰ্মেন্ঞ্চ কৰিম তাতে গৈ পেলাই, সেনেকুৱাও নহয়। যোনে মানে ক'ৰ্পৰেট জবত সোমাই বা কিবা কামত যেতিয়া সোমাই ন সি ভিতৰত প্ৰেক্টিকেলি যেতিয়া দেখা পায় বস্তুবিলাক তেতিয়াহে তাৰ নলেজ টো গেইন হয়।
এইটো মানো
উম। এই, সেইটোৱে হ'ল কথা।
মোৰ টাইমত কি আছিল মোৰ জ্যাষ্ট থিয়ৰিটিকেল সুধিছে। আমাৰ প্ৰেকটিকেল নাছিল, অনলি থিয়ৰিটিকেল।
প্ৰেক্টিকেল প্ৰেক্টিকেল নাথাকিলে ভাল জান কাৰণ মোৰ প্ৰ্ট তিকেল আছিল ন মোৰ প্ৰেকটিকেল থক কাৰণে মোৰ হেফালে মানে ৰেজেকচন হৈছে
অ অণ্ডা বেছি চব ত অ বি চাৰিফিকেট কটেকছ। মইতো চব উত্তৰ দিছিলোঁ। ধুনীয়া ইণ্টাৰভিউ বঢ়িয়া ইণ্টাৰভিউ ভাল হৈছে কিন্তু মোৰ এক্পৰিয়েঞ্চ নাই সটোয়ে কৈছে মোৰ এইটো প্ৰশ্ন ইণ্টাৰভিউ তোমাৰ এক্সপিৰিন্ নাই উ আমি কিয় সহায় কৰিব লাগে মইও কৈছো আজি যদি মই নিশিকো জইন নকৰো মই এক্সপিৰিয়ঞ্চ কেনেকে হ'ব মইো এটা এক্সপিৰিয়েঞ্চ মানুহতো এটাত থাকে ন থাকে মে নিউ বি একো নাজানে বিগিনাৰ ছবি ধ তোমাৰ জন্ম পাৰ কি নাইে নহয়
উম
অ
সেইটোৱে সেইবিলাক আজিকালি মানে সেই স্কিলচৰ ওপৰতে চব বেচ কৰে আৰু
অ
উম তই যিমান জান তো হেৰিত চাৰ্টিফিকেট কেই ঠিক আছে চাৰটিফিকট কেইখন বাৰু পাঁচ বছৰৰ পিছত লৈ থাকিব পাৰিবি সটো তই কি জানো সেইটো টো ওপৰতহে ডিপেণ্ড কৰে
উম
উ উ হয় হয় উম
আজিকালি কৰি চাব দিয়ে তানে চাৰ্টিফিকেশন নক সেইটো ভাল
উম সেইটোৱ চি নাই চেষ্টা কৰি থাক মানে তই য যদি দি নাথাক নহয় তেতিয়া কি হ'ব জান তোৰ মানে কনফিডেন্ঞ্চটো ভিতৰৰ পৰা নোহোৱা হৈ যাব যে অ মই পাৰিম নে নোৱাৰিম মই পাৰিম নে নোৱাৰিম কেনেকে আগবাঢ়িম এনেকে হলেতো নহব মানে ভিতৰত কনষ্টেন্ট ডাউট এটা আহি থাকিব কিন্তু তই যেতিয়া দি থাকিবি যত এতিয়া তই একো চাপজ নাজানোৱে কিন্তু তথাপিও তই গৈছ ইণ্টাৰভিউত বহিছ তই কৈছ ছাৰ মই এনেকে এনেকে এইখিনিয় এইখিনিয়ে জানো মই এইখিনি খিনি পাৰা নাই মই এইখিনি এই খিনি নাজানো মই ভাবি পেলাই পাৰা নাই ত সেইখিনিয়ে কৈ সেনেকে তেতিয়া তো গম পালি যো এনালাইজ কৰা বুলি যোনটোক কয় এতিয়া তই গম পালি তোক কি কি কুৱেশন সুধিব পাৰে তেওঁ তই তোক যেতিয়া সুধিলে তই যেতিয়া পাৰ নাই তাছত ঘৰত আহি পাই তই কি কৰিলি সেই কুৱেশ্যন খিনি আঞ্চাৰ বিচাৰি চলিচন উলিয়ালি তেতিয়া কি হ'ব নেক্সট যদি এটা আকৌ এটা ইণ্টাৰভিউ দিব যাবি সেই ইণ্টাৰভিউটো দিয়াৰ সময়তে তোৰ আকৌ মানে সেইখিনি বস্তু যদি তোক সোধে তেতিয়াহ'লে তই পাৰি যাবি
কামত দিব
কামত দিব সে সে সে তাক সেইটো মানে ভালকে হেৰি হৈ যায় সেইটোতোৰ মনত থাকি যাব সেইটো সেইটোকে কয় পাৰফেক্ট এনলাইচিচ বুলি
উম আছ নান তোৰ এনে জবটো ক'ত, ক'ত কৰিছিলি, ক'ত আছিল?
দেমকেয়াৰ কোনটো মানে হচ। যোনটো ইণ্টাৰভিউ দিছিলো।
অহ
ইণ্টাৰভিউ দিয়াটোতো হেৰি আছিলে মাৰোৱাৰাৰী মেটাৰ্নিটি।
তাতে তাতে নহ'ল নেকি?
তাতে নহ'ল।
কেতিয়া দিছিলি।
কিমান তোৰ হৈছে আজিৰ পৰা চাৰি মাহ মানৰ আগত।
ততে কি পোষ্ট আছিল তোৰ।
একাউণ্টেন আছিল নেমকেয়াৰতো টো বাৰু মই বিল্ডিঙত আছিলো অ কচ চেণ্টাৰ বনাব দিছিলে অ একাউণ্টেণ্ট আছিল।
তাতে অলপ কি কবি চবৰে এ ৰেগুলেশ্যন বেলেগ বেলেগ ন চবৰে
সেইটোৱে কথা।
হলে দে মোক তই জনাবি।
জনাম দে জনাম মই যদি পাওঁ দে তেতিয়াহ'লে মই বাৰু তোক ফোন মাৰি পেলাই হ'লে কৈ দিম। লাগিলে একেলগে এইটোৱেই দিব যাম ইণ্টাৰভিউ ন?
অ সেইটো দে দে হ'ব দে